হয়, শুনিছা?
অ', শুনিছো শুনিছো। কি তুমি শুনিছানে বাৰু?
অ', শুনি আছোঁ।
অ', কি কৰি আছা?
মই এয়া এনেই অলপ বহি আছিলোঁ।
অ'। বাকী খবৰ-খাতি ভালেই নহয়?
খবৰ-খাতি ভালে অ'। তোমাৰ ভাল নহয়?
মোৰো ভালেই ভালেই।
অ', অ'।
উম, তাকে বোলো বহুত দিন হ'ল তোমালৈ ফোন-চোন কৰা নাই। আজি বোলো এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতো বুলি মানে ফোন কৰিলো তোমালে।
অ', হয় হয়। তাকে কি বিষয় বা?
বিষয়টো মানে আমাৰ এনে ধৰণৰ হ'ব কি আমাৰ যি মানে আমি যে কি ব্যয়াম যে কৰো মানে কিছুমান জিম যায় কিছুমানে ঘৰতে ব্যয়াম কৰে মানে তাৰ উপযোগী মানে সে আমি ব্যায়াম কৰা মানে উপযোগী নে অনুপযোগী, সেই তাৰ ওপৰতে কথা পাতো বুলি ভাৱিছো। মানে কেনেক কেনেকা হ'ব বাৰু বিষয়টো?
অ', অ', ভালেই হ'ব বাৰু।
হয় হয়। মানে এতিয়া এক কথা মানে এ ক'বলৈ গলে কি হয় আমি যেতিয়া ব্যায়াম কৰি থাকো আমাৰ শৰীৰটো মানে একদম পুৰা মজা হৈ থাকে আৰু হয়নে নহয় বাৰু?
হয় হয়। সেইটো হয়।
উম। সেইবাবে আমি সকলোৱে মানে প্ৰতিদিনে ব্যায়াম কৰাটো মই উচিত বুলি ভাৱোঁ। কাৰণ তোমাৰ এতিয়া আজিকালি দিনৰ মানুহৰ মানে তোমাৰ বহু কৰ্ম মানে কাম-বন কৰি থাকে। কাম-বন কৰাৰ ফলত মানুহৰ মানে কিছুমানৰ ডিপ্ৰেছনত যায়। বহু কিছুমান কথাত তেওঁলোকে যেতিয়া মানে তোমাৰ ব্যায়াম যেতিয়া কৰে তেতিয়া মানে তেওঁলোকৰ মনটো মানে একদম পাতল হৈ যায়। গম পোৱা নে নাই তুমি সেই কথাটো?
হয় হয়, সেইটো সঁচা কথা বাৰু দেই।
অ', সেইবাবে তোমাৰ মানে ব্যায়াম কৰাটো মানে উপযোগী বুলি ভাৱোঁ। আৰু তোমাৰ ব্যায়াম কৰাৰ লগে লগে তোমাৰ যি মানে টোপনি, সেই টোপনিটো ভাল ভালকে আহে। টোপনি ভালকে অহাৰ লগে লগে তোমাৰ মগজুটো মানে একদম পুৰা ঠাণ্ডা হৈ যায়। পাইছা? আৰু অ', আৰু তোমাৰ শৰীৰত যদি মানে তোমাৰ এইবোৰ ভৰি গাঁথি বিষ হওঁক তোমাৰ মানে গা বিষ হওঁক, মানে হৈ থাকেতো মানুহবোৰৰ মানে সেইবোৰৰো পৰা তোমাৰ তোমাৰ সেই ভাল হয় আৰু মানে ব্যায়াম কৰি থাকিলে। কাৰণ তুমি যদি ৰাতিপুৱা সদায় সোনকালে শুই উঠা, সূৰ্য উদয় হোৱাৰ আগতে শুই উঠি যদি তুমি একদম সঁচাকে যদি তুমি, বেছি সময় নালাগে আধা ঘন্টা হ হ'লেও যদি তুমি ব্যায়াম কৰা মানে তুমি গাটো তোম একদম পুৰা ৰিলেক্স হৈ যাব গোটেই দিনটো। টো কাৰণে গ'ম পাইছা। সেইকাৰণে মানে তোমাৰ ব্যয়াম কৰাটো একদম উপযোগী আৰু তোমাৰ আজিকালি চাবাচোন মানুহবোৰতো বেমাৰ আজাৰ বহু বেছিয়ে হৈ গৈছে, কাৰণ তোমাৰ খোৱা বোৱা কাৰণে হওঁক আৰু মানে যি পৰিৱেশৰ বাবেও আজিকালি মানে তোমাৰ শৰীৰটো মানে বেয়া হৈ যোৱা মানে মানে বেছিকৈ তোমাৰ বেমাৰ আজাৰ হোৱা আমি দেখা পাওঁ হয়নে নহয় কিন্তু আমি যদি নিয়মীত ভাবে। তুমি যদি সদায় যদি মানে তুমি ব্যায়াম কৰা নহয় একদম তোমাৰ শৰতটো মানে অলপ হ'লেও মানে তোমাৰ মানে ভাল হৈ থাকিব আৰু।
হয়, হয়, সেইটো হয়।
সেই কথাবোৰ আমি মনত মন দিব লাগে আৰু। কি হয়, কিছুমান মানুহে কি কয় আকৌ যে হেৰি এইটো কি বুলি কয় মানে এই জিম যোৱা মানুহক কয় যে এই জিম তহঁত নাযাবি জিম গ'লে কি হ'ব তাত একদম গধু গধু বস্তু উঠাব লাগে। তহঁৰ লিভাৰ বেয়া হৈ যাব, একদম তহঁতৰ হাৰ্ট এটেক হ'ব সে সেই বুলি কয় আৰু কিছুমান মানুহে। বুজিছা কিন্তু আচলতে অ'। সেইটো সেইটো একদম মিছা কথা কাৰণ তুমি যেতিয়া অ' মানে জিমলে যাবা বা বিয়াৰ যেতিয়া কৰিবা মানে তাৰ ফলত তোমাৰ উপকাৰ হ'ব, কাৰণ তোমাৰ যি তেজ টো চলাচল কৰিব, তেজ টো চলাচল কৰাৰ লগে লগে তোমাৰ মানে শৰীৰত একো বেমাৰ আজাৰেেই নাথাকিব একদম মানুহটো পোৰা ফিট হয় থাকিবা হয় নে নহয়। আৰু তুমি এতিয়া চাবলৈ গ'লে কি হয় এজন ব্যায়াম কৰা মানুহ আৰু এজন ব্যায়াম নকৰা মানুহ যদি দুজন যদি মানে তোমাৰ সন্মুখ ৰখাই থোৱা ৰখাই দিয়া যায়, তুমি একদম পটককে কৈ দিব পাৰিবা যে কোনজন মানুহ তোমাৰ মানে বেমাৰৰ পৰা মানে আঁতৰত। আ কোনজন মানুহ মানে বেমাৰত ভুগি আছে, কাৰণ আজিকালি দিনৰ মানুহৰ কিছুমান একদম শকত থাকে, একদম। মানে খাই বৈ চৰ্বি পুৰা বাঢ়ি যায় হয় নে নহয়।
হয়, হয়, হয়।
সেইবোৰৰ ফলত তোমাৰ কিমান মানে বেমাৰ আজাৰ হয়। সেইবোৰৰ ফলত তোমাৰ বেমা আজাৰ হয়, তাৰপৰা আকৌ কিছুমান মানুহ বহুত ক্ষীণমিন থাকে, এই তেওঁলোকৰো মানে বহুত বেমাৰ আজাৰ হয়। সেইকাৰণে মানে ব্যায়াম কৰাটো একদম। যোগী আৰু ব্যায়াম কৰাৰ লগে লগে তোমাৰ মানসিকতা যি মানে তোমাৰ মগজুৰ যি মানসিকতা সেইটো মানে সলনি হৈ যায়। কাৰণ বেয়া কাম কৰিবলৈ তেতিয়া মন নোযোৱা হৈ যায়। একদম পোৰা তুমি মানে পজিটিভ মাইনড হৈ যায় গ'ম পাইছা, উম সেইয়েই আৰু বাকী তুমি কোৱাচোন বাৰু অলপ।
অ' হয়, তুমি যিখিনি কথা কৈছা একদম শুদ্ধ কথা কৈছা। এতিয়া আজিৰ আজিৰ যদি আমাৰ যি ব্যস্ত জীৱন জীৱনত যদি চাবলৈ যাওঁ যে বহুতো মানুহে তেওঁলোকৰ যি পঢ়া শুনা চাকৰি বা তেনেধৰণৰ কাম বোৰতে তেওঁলোকে ব্যস্ত থকা দেখা যায়।
ব্যস্ত হৈ থাকে হয়, হয়।
অ' আৰু তেওঁলোকে এই যি ব্যায়াম কৰা। মানে তে সেই ব্যায়াম কৰাটো একেবাৰে আজিকালি আজিকালি মানুহ বিলাকে বাদেই দিছে, এতিয়া এ উ আমাৰ যি স্বাস্থ্যৰ টো আছে এ সেই স্বাস্থ্যটো যদি আমি ভালে নাথাকো সেই তোমাৰ ধন সম্পত্তি বা সফলতা এইবোৰ জানো মানে এইবোৰৰ জানো কিবা মূল্য থাকিব।
নাই নাই একদম একেবাৰে নাইকিয়া হৈ যাব।
অ' হয় সেই খিনি আচলতে সেইকাৰণে মানুহে আহ যি মানে নিয়মিত ভাৱে আচলতে উ মানে আধা ঘন্টা হওঁক বা পোন্ধৰ মিনিট হওঁক মানুহে অলপ ব্য্যয়াম কৰি নিজৰ শৰীৰটোৰ অলপ যত্ন দিব লাগে আচলতে।
দিব লাগে হয়, হয়।
আৰু অ আৰু তুমি যি ক'লা যে এ জিমলৈ যোৱা কথা আচলতে যি ব্যায়াম মানে কেৱল জিমলৈ গৈ তোমাৰ অ মানে জিমলৈ কোৱাটোৱে নহয় আচলতে এতিয়া ঘ ঘৰতে ধৰা তুমি খোজ কঢ়া বা দৌৰা আৰু তেনেকুৱা ধৰা চাইকেল চলোৱা বা ঘৰত তুমি বহি অলপ সময় যোগাসন কৰা আৰু সাঁতোৰা তেনে ধৰণৰ খেল ধেমাল লি কৰা সেই সেই সমূহেও আচলতে ব্যায়ামতে পৰে এতিয়া আ অ এতিয়া আজি আজিকালি যি মানুহসমূহক তেওঁলোকক যদি চাবলৈ হয় তেওঁলোকে মানে ক'লৈকে খোজকাঢ়ি ওলাই নাযায় তেওঁলোকৰ গাড়ী মটৰ অ সেইবোৰতে তেওঁলোকে যায় চাইকেলটোতো আজিকালি চাইকেল টোতো আজি কালি প্ৰায় বিলুপ্ত হৈ যোৱা নিচিনাই হৈছে
বিলুপ্ত হয় হয় একদম উ
উম আৰু উ আজিকালি খেল ধেমালি কৰাটোো তো বাদেই মানুহে কেৱল আজিকালি মোবাইল ফোনতে ব্য্স্ত হৈ থাকে আচলতে সেইবোৰ অ সেইকাৰণে আজিকালিৰ যি মানে তোমাৰ উম মৃত্যুৰ যি হাৰ সেইটো বৃদ্ধি পাইছে আৰু মৃত্য মৃত্যুৰ যি বয়সীমা সেই বয়সীমাটো কিন্তু মানুহৰ কমি আহি আছে দিনক দিনে অ আৰু এ মানে ব্যায়ামে তুমি ক'লা যে ব্যায়ামে কেৱল মানে শৰীৰেই নহয় মানুহৰ মনটোকো সুস্থ কৰি ৰাখে এতিয়া ব্যায়াম কৰাৰ ফলত অ' কিছুমান এনেকুৱা মানে হৰমন নি। কৰণ হয় যিয়ে তোমাৰ মানসিক উৎচাপ মানে ডিপ্ৰেচন। তেনেকুৱা হতাশাই হওক বা সেই সমূহক মানে মানুহৰ। সেই সমূহৰ পৰা মানুহক বচাই পেলাই তেওঁলোকক অধিক সচে মানে সতেজ বা। আনন্দিত কৰি ৰাখে।
হয়, হয় একদম সঁচা কথা কৈছো অ'।
আৰু আজিকালি। যদি বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ বাবে আ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰ মানে ধৰা নৱপ্ৰজন্ম। প্ৰজন্ম সকলৰ প্ৰতি যদি চাওঁ তেওঁলোকৰ বাবে এই ব্যয়ামটো অতি উপকাৰী। এ মানে ই ব্যায়াম ব্যায়াম কৰাৰ ফলত কি হয় আচলতে মানুহৰ এই। যি ছাত্ৰ-ছাত্ৰীসকলৰ হয় তেওঁলোকৰ মনোযোগ বৃদ্ধি কৰে বা। স্মৃতি শক্তি মানে বৃদ্ধি কৰাত এ। সহায় কৰে, অ', সেইবাবে আচলতে সেই। যি ছাত্ৰ-ছাত্ৰীসকল বা নৱপ্ৰজন্মসকল তেওঁলোকৰ মানে নিয়মিতভাৱে। মই
উম, হয়, হয় একদম তুমি এতিয়া যিখিনি কথা কলা সেইখিনি বহুত গুৰুত্ব। গুৰুত্বপূৰ্ণ কথা কলা, অ' আৰু। মানে এতিয়া কবলৈ গ'লে কি হয় আমাৰ প্ৰতিজন মানুহেই মানে ব্যায়াম কৰাটো একদম পুৰা উপযো। গী, আৰু মানে কৰিব লাগেই নিয়মিত ভাৱে হয়নে নহয়, উম, কাৰণ এতিয়া তুমি যি। নতুন। প্ৰজন্মৰ কথা যে কলা নতুন প্ৰজন্মৰ আজিকালি কিছুমান ল'ৰা-ছোৱালীয়ে কি কৰে একদম পুৰা। মাৰ তোমাৰ মানে বেয়া বস্তু। স্তু খাই মানে এইবোৰ গুট্‌খা খাই তাৰ পিছত এইবোৰ মদ্য পান কৰে সেইবোৰ কৰি ফুৰে সেইবোৰ বাৰু ভাল। কথা হয় জানো সেইবোৰ একদম বেয়া কথা হয়নে নহয় কিন্তু তাৰ তুলনাত যদি তেওঁলোক। অ', তেওঁলোকে যদি সেই পইচা সমূহ যদি ৰাহি কৰি যদি তেওঁলোকে জিমলৈ যায়। নতুবা ঘৰতে এক্সাৰচাইজ কৰক আৰু মানে ভাল কিবা বস্তু আনি খাওক আপেল। তোমাৰ আম ধুনীয়া ধুনীয়াকে এইবিলাক আজিকালি মানে বতৰৰ ফল খাব লাগে। কিন্তু আজিকালি সেইবোৰতো নাখায় আজিকালি একদম পুৰা খাব এইবোৰ মানে গুটখা খাব এইবোৰ মদ্যপান কৰিব সেইবোৰ একদম বেয়া কথা আচলতে।
উম', উম', হয়। বেয়া কথা।
অহ, সেইবাবে মানে আমি কথাটো বুজি পাব লাগে আৰু।
হয়, হয়, হয়।
অহ, আৰু তোমাৰ আজিকালি যি মানে নতুন প্ৰজন্মটো সেইখিনিকো মানে আমি বুজাব লাগে আৰু নিজৰ ল'ৰা-ছোৱালী হওঁক তোমাৰ বা মা-দেউতা হোক তেওঁলোককো অলপ ব্যায়াম কৰিব লাগে কাৰণ এতিয়া তুমি যদি এতিয়াৰ পৰা যদি ধুনীয়াকে ব্যায়াম যদি কৰি যোৱা নহয় তোমাৰ যেতিয়া বু-বুঢ়া বয়স হ'বগে মানে তুমি যেতিয়া বৃদ্ধ কাল হ'বগে তেতিয়া তোমাৰ মানে সেই যি গাৰ বিষ হওঁক গাঁঠি বিষ হওঁক সেইবোৰ মানে অলপ কমি থাকিব হয়। নে নহয় বাৰু। উম', উম' সেইটো একদম মানে এতিয়া তুমি এটা কথা তুমি চাব পাৰা আগৰ দিনৰ যিসমূহ মানে মানুহ আছিল মানে ককা-আইতা সেই তেওঁলোকৰ সকললৈ চাব পাৰা তেওঁলোকৰ ইমানকে বেমাৰ আজাৰ নাছিল কিন্তু, কাৰণ সেই অহ, তেতিয়া দিনত মানে তোমাৰ তেনে গাড়ী মটৰো ওলোৱা নাছিলে সেইকাৰণে সকলোলৈকে তেওঁলোক খোজকাঢ়ি গৈছিলে তাৰপিছত আকৌ তোমাৰ এইবোৰ, এইবোৰ মানে বেয়া বেয়া বস্তু এইবোৰ ওলোৱা নাছিলে। সেইবাবে তেওঁলোকে মানে ভাল ভাল মানে বতৰৰ ফল খাইছিলে, শাক-পাচলি খাইছিলে, সেইবাবে তেওঁলোকৰ মানে শৰীৰটো একদম পুৰা মজা হৈ আছিলে হয়নে নহয়।
হয়, হয়, হয়।
অহ, সেই কিন্তু সেই আগৰ দিনৰ আইতা ককা-আইতাৰ দিনৰ সেই মানুহখিনি খিনিৰ লগত আজিকালিৰ দিনৰ মানুহবোৰ একদম নিমিলে, আজিকালি দিনৰ মানুহবোৰৰ তুমি এটা কথা লক্ষ্য কৰিবাচোন সৰু সৰু সৰু ল'ৰা-ছোৱালীয়ে কিমান বেমাৰ একদম পুৰা মানে তোমাৰ হস্পিতালত ভৰি থাকে আৰু ল'ৰা-ছোৱালীয়ে গৈ।
উম', উম', হয়, হয়।
সেই কথাবোৰ আমি মন দিব লাগে আৰু মানে নিয়মিত ভাৱে তোমাৰ ব্যায়াম কৰিব লাগে আৰু এতিয়া চৰকাৰেওতো এটা পদক্ষেপ লৈছে বাৰু যে মহিলাসকলক যি মানে ব্যায়াম কৰিবলৈ যে দিছে যে।
অহ', অহ', হয় বাৰু দেই।
কিন্তু এটা কথা কওঁ সেই কথাটো আমি কিন্তু লাজে পাব লাগে, কাৰণ আমাক চৰকাৰে কি কৰিছে পইচা দিয়া আমাক ব্যায়াম কৰিবলৈ মানে দি দিছে, সেইটো কেনেকুৱা কথা হ'ল আমি ব্যায়ামটো আমি কেলে কৰিব লাগে আমি নিজৰ শৰীৰৰ যতন ল'ব লাগে। কৰিব লাগে কিন্তু আজিকালি মহিলাসকলে অহ, মহিলাসকল হওঁক পুৰুষসকল হওঁক তেওঁলোকে কি কৰিছে ব্যায়াম নকৰে। একদম পুৰা মানে বেয়া-বেয়া মানে বস্তু খাব কিবা কৰিব। অহ, কিন্তু তাৰ তুলনাত যদি তেওঁলোকে ভাল বস্তু খাওঁক একদম ধুনীয়াকে ব্যায়াম নিয়মিতভাৱে তেওঁলোকৰ মানে নিজৰ কাৰণে ভাল আৰু নিজে একদম পুৰা ফিটিং হৈ থাকিব। তেতিয়া হয় নে নহয়। উম', উম, আচলতে সেইয়াই আৰু। মানে তোমাৰ লগত এতিয়া কথা পাতি ভালে লাগিল আৰু সকলো মানুহে মানে ব্যায়াম কৰা উপযোগী বুলি মই ভাবোঁ।
হয়, হয়, হয়।
উম, তাকে আজি বহুখিনি অহ
অহ, অহ' সেইখিনিয়ে তোমাৰ এ তুমি যিখিনি কথা কৈছা একদম শুদ্ধ কথা কৈছা আৰু এ আচলতে মানে তোমাৰ মানুহে কয় যে স্বাস্থ্য প্ৰকৃত সম্পদ। এতিয়া যদি আমি স্বাস্থ্যটোয়ে যদি, স্বাস্থ্যটোয়ে যদি আমাৰ ভালে নাথাকে, আমি তোমাৰ পঢ়া শুনাই হওঁক কাম কাজ হওঁক সেইসমূহতো কৰি আচলতে লাভ নাই।
নাই নাই একদম তুমি সঁচা কথাই কৈছা, কাৰণ স্বাস্থ্য থাকিলে মানে তুমি মানুহতো যেতিয়া তুমি ভালদৰে একদম পুৰা জীয়াই থাকিবা, তেতিয়াহে তোমাৰ টকা পইচাই তুমি ধুনীয়াকে গোটেই জীৱনতটো একদম আৰামত খাই বৈ কটাব পাৰিবা। কিন্তু, যদি তুমি টকা পইচা এগাল, তুমি যদি তোমাৰ শৰীৰটোৱে বেয়া। মানে, তোমাৰ যদি বেমাৰ আজাৰ বেছিকৈ হৈয়ে থাকে। সেই টকা পইচা থাকিও লাভ নাই। হয়, নহয় উম তাকে আজিলৈ হ'ব দিয়া বহুখিনি কথা পাতিলোঁ তোমাৰ লগত। কথা পাতি ভালেই লাগিল বাৰু আজি। তাকে বাৰু হ'ব আজিলৈ হ'ব দিয়া অ', হ'ব।